হেল্ল'। হেল্ল'।
হেল্ল' হয় নমস্কাৰ। হয়।
হয় আপুনি এতিয়া ব্যস্থ হৈ আছে।
হয়, হয় মই কামতে ব্যস্ত হৈ আছোঁ ভাত বনাই আছোঁ এতিয়া পথাৰৰ কাৰণে
হয়, হয় আপুনি হেৰি পৰিধান কৰে সেইডাল পৰিধান কৰিয়ে আছে নেক বৰ্তমানো।
নাই, নাই নাই কৰা পঠাইটো। আগগা
বহুত ভাল কাম কৰিছে নহ'লে মানে আমাৰ যি আপোনাৰ ব্যৱসায় ব্যয়ৱসায়ত মানে কথা জন্মায় সেই বস্তুডালে সেইকাৰণে যিমান পাৰে এই বস্তুৰ পৰা আপুনি ব্যৱসায়ৰ সময়ত বিৰত থাকিব বুলি মই আশা কৰিছোঁ যাতে আমাৰ ব্যৱসায়টো সফল ৰূপত ৰূপায়ন হয় আৰু আমি তাৰ পৰা এটা ভাল অৰ্থ বা পুঁজি আহৰণ কৰিব পাৰো।
হয়, হয় মানে শুনাতো প্ৰব্লেম হয়।
হয়।
অলপমান অসুবিধা হয়।
হয়।
দালিটো হিচাপি জাল মাৰি
বাকী
মানে মই দালি চালি এতিয়া তেল মাৰিবলৈ লৈছিলোঁ আপুনি সংযোগ কৰা মই এতিয়া তাৰ পৰা অকণ বিৰত আছোঁ মানে।
ভালে কৰিছে কাৰণ ব্যৱসায়তটো আগত আপোনাৰ সদায় ধন উপাৰ্জনৰ ক্ষেত্ৰত আপুনি কিছুমান বাধা বিঘিনি আপুনি এতিয়াক কৰিবই লাগিব এইটোতো নিয়মেই।
হয়, হয় এতিয়া বৰ্তমান আপুনি কি কৰিছে?
মই বাৰু বৰ্তমান শয়ন কক্ষ তেনেদৰে ত্যাগ কৰাই নাই।
হয়, এইটো আপুনি খুব বেয়া কাম এটা কৰিছে নহয়।
হয়-হয় মই সেইটো উপলব্ধি নকৰা নহয়।
অভ্যাসটো এটা বহুত মানে বেয়া অভ্যাস। স্বাস্থ্যৰ কাৰণে মানে আপোনাৰ বহুত বেয়া দেৰিলৈকে শুৱাটো। মই মানে বহুত সোনকালে উঠোঁ, মই আঠটা নটাৰ তলত নুঠঁৱেই।
হয়-হয়-হয়। হয়, বুজি পাই আছো। এইটো কথা মোৰ নাই আপোনাৰ যি নিদ্ৰা সেই নিদ্ৰাত, ত্যাগ কৰা আপোনাৰ সময় হ'ল তাৰপিছত আমাৰ কলিতাাবৰ লগত আপোনাৰ দুআষাৰ কথা পাতি দিলোঁ।
হয়, আপুনি মানে কৰ্মক্ষেত্ৰ কত বহুত আগবাঢ়ি আছে মানে,
হয়, মই আপোনাৰ
এনেকে এনেদৰে কৰি যাব লাগে, তেত হয়-হয়, এনেদৰে গৈ যাব লাগে তেতিয়া সফল হ'ব পাৰিব আগ আগন্তুক দিনত।
হয়, ধৰক যি কৰ্মৰাজি-কৰ্মৰাজিৰ আজি অন্তিমটো দিনত আহি আমি উপনীত হৈছো। পুহি গতিকে আজি অন্তিমটো দত আমি যিমান পাৰোঁ, আমি পুঁজি সংগ্ৰহৰ বাবে আমি প্ৰচেষ্টা তাতো চলাই যাব লাগে আৰু।
অন্তিম মানে শেষ বুলি ক'লে শেষ নহয়। এতিয়া আমি আকৌ নতুন ব্যৱসায় জৈন কৰিব লাগিব।
উ
মানে এনেদৰেই মানে আমাৰ ব্যৱসায় বাণিজ্য চলাই নিব লাগিব আৰু।
হয়। নতুন ব্যৱসায়টোতো যাতে আমি ভাল ফল লাভ কৰোঁ। এইটো ব্যৱসায়ত আমি যথেষ্ট ভাল, ফলাফল লাভ কৰিলো ভাল পুঁজি আহৰণ কৰিলো, থিক তেনেদৰে পৰৱৰ্তী পৰ্যায়ৰ যোনটো ব্যৱসায় আহিব সেইটোতো আমি আগুৱাই যাবই লাগিব মানে।
হয়-হয় আগুৱাই যাবই লাগিব নহ'লে আমাৰ লচ হ'ব।
হয়।
মানে অসুবিধা হ'ব চলা মেলাত।
হয় ধৰক এনেকুৱা ব্যৱসায় এনেকুৱা বাণিজ্য মানে আপুনি বাৰে-বাৰে, উপায় নাথাকে এইটো বহুত কম সময়ৰ পিছত এবাৰলৈহে আহে।
হয়-হয় আমাৰ আমাৰে সুবিধা হ'ল বহু। বহুতো সেইটো অহাৰ পিছত।
হয় আমি মানে মই ক'ব লাগিব, এইটো কথা কাৰণ একো নাইকিয়াৰ দিনত আমাৰ ওচৰত মানে বহুত ধুনীয়া এটা ধন ৰাখি আহি, আমাৰ হাতত পৰিলেহি গতিকে আমাৰ মানে আমি বহু লাভৱান হ'লোঁ এই ক্ষেত্ৰত।
হয়-হয় বহুত লাভৱান হ'লো সেইটো ক'বই লাগিব মানে শলাগ ল'বলগীয়া এইটো।
এইটোৱে বিষয়টো।
কি খেতি বাতি কৰিছে নেকি আপুনি?
হয়, মই মোৰ সেয়া কাৰ্য ইতিমধ্যে সমাপ্ত হ'ল বাৰু। মানে মই আগতিয়াকৈ কৈ এইবোৰ কামত লাগি আগতীয়াকৈ যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰতে মই আগতীয়াকৈ লাগি সমাপ্ত হৈ থাকোঁ, মানে যাতে ভাল ফল এটা লাভ কৰোঁ সেইটো বাবে।
হয়। খেতি বাতি আপুনি এতিয়া কেনেধৰণে কৰিছে।
ধৰক মই যোনখিনি পৌৰাণিক পাৰম্পৰিক পদ্ধতি পৌৰাণিকত, সেই পদ্ধতিখিনিয়ে বৰ্তমানে অৱলম্বন কৰি আছোঁ। মই ভাবোঁ মানে আপোনাৰ পৌৰাণিক যোনখিনি পৰম্পৰাগত পদ্ধতি কৌশল প্ৰযুক্তি এইখিনিয়ে মানে আমাক বেছি লাভৱান হোৱাত সহায় কৰে।
হয়-হয়-হয়-হয়। কিন্তু আপুনি ভাল কথা ক'লে কিন্তু এতিয়া নতুন প্ৰযুক্তি যদি আপুনি বিজ্ঞানসন্মতভাৱে খে কি কৰে? তেতিয়া আপোনাৰ আৰু মানে উন্নতি হ'ব বুলি ভাবো। অহ,
হয়। কিন্তু মানে বৰ্তমান এনেকুৱা নহয়, কথাটো কি চাবলৈ গ'লে আমাৰ বৰ্তমান এই বৈজ্ঞানিক পদ্ধতিবোৰ কিয় প্ৰয়োজন হৈছে? কাৰণ আমি মানে যোনখিনি আপোনাৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ। এইবোৰ ব্যৱহাৰ কৰি-কৰি আমাৰ মাটিৰ উৰ্বৰতাটো আমি ক্ৰমান্বয়ে হ্ৰাস কৰি পেলালোঁ, সেইবাবে আমি বৰ্তমান ৰাসায়নিক পদ্ধতিলৈ বা কৃত্ৰিম পদ্ধতিলৈ আমি গুচি যাব লগা হয়। সেইটো কাৰণে মানে আমি এই মই পৌৰাণিক যোন
সঁচাকে পানী কম হ'ল চিটিয়ে নামাৰিলে।
জৈৱিক পদ্ধতিখিনিয়ে মই ব্যৱহাৰ কৰি আছো বৰ্তমানো।
হয়-হয়-হয়। বাকী আজ যি আজি-আজি আপুনি কেনেধৰৰে ব্যৱসায়ত আগবাঢ়িব মানে আজিটো অন্তিম দিন।
আজিতো মোৰ দিনটোৰ পণ এইটোৱে যে আজি মই যিমান পাৰো সিমান আপোনালোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিম মানে যদি আপোনালোকে সহযোগ নিদিয়ে তেন্তে মই বিদেশৰ কোনো লোকৰ সৈতেও প্ৰয়োজন হ'লে মই মানে যোগাযোগ কৰাৰ পদ্ধতিটো অব্যাহত ৰাখিম।
হয়। আপুনি মানে দেশ বিদেশৰ সৈতে আপুনি সংযোগো হয় তেনেদৰে।
হয়-হয়, আপুনি এটা ঠিক কথাই কৈছে মই মানে হব লগ হব এনেকুৱা ধৰণৰ পৰি হ'বৰ বাবে মানে মই বাধ্যত পৰিছো এনেকুৱা কৰিবই লাগিব মোৰ ওচৰত বেলেগ কোনো উপায় নাই।
হয় উপায় নাই বাৰু। আপুনি যিহেতু মানে কৰ্মক্ষেত্ৰত বহুতো মানে মানে মন দি কাম কৰে সেইবাবে এইটো কৰিবই লাগিব।
হয়।
মোৰ মানে আপুনি কামৰ পৰা অ, কোনো সুবিধাই নোপোৱা হৈছোঁ অকণো মানে।
বুজিব পাৰছো আৰু আপোনাৰ
হয়।
বহুত এটা কোলাহলৰ সৃষ্টি হৈছে। এটা আপোনাৰ বহুত এয়া আমাৰ কৰ্মক্ষেত্ৰৰ বাবে এইটো উপযোগী মই নহয় বুলি ভাবিছো।
এ উপায় নাই এতিয়া কি কব? নকৰিলেও নহয়।
হয়, এনেকুৱা কিছুমান পৰিস্থিতি বাৰু সকলোবিলাক ব্যক্ত সন্মুখীন হব লগা হয়, মুখামুখি চবেই এনেকুৱা এটা পৰিস্থিতিৰ লগত কৰেই। হ'লেও আপুনি যদি পাৰে মানে অকমান চাব।
উ ভেভেলীক চৰি হেল্ল', এক
হয়-হয় আপোনাৰ যোনখিনি শব্দৰ আজি আপুনি ব্ৰেকগ্ৰাউণ্ডত ব্যৱহাৰ কৰি আছে, সেইখিনিও মোৰ কাণত আহি চতৰ ফুটৰ ভাৱে সোমাই পৰিছেহি, গতিকে মই ভাবোঁ যে আমাৰ যোনসকলে আমাৰ কামৰ পৰীক্ষা নি শিক্ষা কৰিব তেওঁলোকক যাতে ব্যাঘাত নজন্মে আৰু এই ক্ষেত্ৰখনত। তেওঁলোকেও অকণমান বুজাবুজিৰ মাজেৰে যাতে পদ্ধতিটো চলাই নিয়ে তাৰ বাবোবে মই আশাবাদী।
হয়-হয়-হয়। উম সেইটো কাৰণে মানে কি ক'ব আৰু এইবোৰ কোলাহল হৈয়ে থাকে
হয়। মই বুজিব পাৰিছো মানে আপুনি অ কমান বৰ্তমান অনুপ অনুপযোগী মানে অনুকূল এটা পৰিৱেশত বৰ্তমান আপুনি আছে। মই ভাবোঁ এইটো ফোনে সেইটো কাৰণে আপোনালৈ কৰা শেষৰটো ফোন হ'ব আপুনি যেতিয়ালৈকে ধৰক মুক্ত নহ'ব ফ্ৰী নহ'ব তেতিয়ালৈকে মই আপোনাৰ লগত আৰু যোগাযোগ নকৰিম হয়তো।
হয় হয় মানে ধৰক ৰাতি কৰিলে ভাল
ধৰক ৰাতি মানে কি হয় আপোনাৰ আমাৰ ছাৰ্ভাৰৰ বিভিন্ন সমস্যাত আমি সন্মুখীন হওঁ কালিতো আপুনি তাৰ প্ৰমাণ পাইছেই সেয়েহে মই ভাবো যে মই আগবেলা সময়টোতে মানে বিভিন্ন ব্যক্তিক এই কামত মই লগাই দিম মনোনীত কৰাই দিম বুলি মই ভাবিছো মনতে
অ আগবেলাটোত ভাল হয় বাৰু কিন্তু মোৰ কৰ্মৰ পৰা অকনো মানে আঁতৰি থাকিব নোৱাৰোঁ
আৰু নকৰিলেও নহয় এনেকুৱা হৈছে
হয় হয় হয়
আজিতো বহুতেই কৰিব লাগিছিলে মানে প্ৰথমৰ যেনেকৈ কৰিছিলোঁ তেনেকেই কৰিব লাগিছিলে কিন্তু সেয়াহে সময় নাই
হয় মই কিন্তু মই কাৰোবাৰ নহয় কাৰোবাৰ লগত হ'লেও সময়তটো উলিয়াম
হয়
মোক মানে লাগিবই ধৰক মই আৰু টকা চাৰি হেজাৰ হ'লেও মই যেনে তেনে উৎপাদন কৰিব লাগিব এইটোৱে মোৰ আজিৰ দিনটোৰ লক্ষ্য হ'ব।
হয় হয় এনেপেৰি আছোঁ খাব
মই মানে ক এই কৰ্মক্ষেত্ৰৰ পৰা বিৰত থাকি মই ভাল নাপাওঁ মই যিমান পাৰো সিমান উপাৰ্জন কৰিবলৈ চাওঁ অৰ্থৰ ক্ষেত্ৰ ত ব্যৱসায়িক ক্ষেত্ৰত মই বিভিন্ন ধৰণৰ মানুহ হয়তো মনোনীত কৰাই দিবও পাৰোঁ নিয়োগ কৰাই দিবও পাৰোঁ মই কথোপকথন বা এই বাৰ্তালাপ এই ব্যৱসায় অব্যাহত ৰাখিবৰ বাবে।
হয় বাৰু আজিলৈ আ আজিলৈ অকণ এৰিছোঁ আকৌ মানে সন্ধিয়ালৈ পাতিম
এতিয়া কি আপুনি তেন্তে আৰু তিনি মিনিট সময় এটা মোক দিব নোৱাৰিব নেকি?
অ, তিনি মিনিট সময় এটা পাৰিম বাৰু।
হয়।
খাদ্য কিবা কিবি হৈছে নেকি?
কথা আছিল।
খোৱা বোৱাৰ কি হৈছে?
এতিয়ালৈ ধৰক এতিয়া যেনিবা আমাৰ বিজুতি ঘটিব বা আমি যি ফোনটো কৰ্তন কৰিম তাৰপিছত আপুনি কেতিয়ালৈ মুক্ত হ'ব ফ্ৰী হ'ব বুলি আপুনি অনুমান কৰিব পাৰিছে।
ঐ শুনা নাই নেকি?
মই আপোনাৰ মুক্ত হ'ম আপোনাৰ প্ৰায় দুঘণ্টামানৰ পিছত। তাৰপিছত মই মুক্তভাৱে কথা পাতিব পাৰিম আপোনাৰ লগত।
হয়, হয়। তেন্তে আপুনি দুঘন্টাৰ পিছত যদি আপুনি মুকলি হয় সেইটো এটা বহুত ধুনিয়ী সময় হৈ যাব। দুঘণ্টাৰ পিছতো আমাৰ হাত বহু সময় থাকিব ধৰক দুঘণ্টাৰ পিছত তেতিয়া এটা বাজিব এটাৰ পৰা যদি আমি তিনিটা বজালৈ লাগি দিওঁ তেতিয়াও আমাৰ মানে বহুতখিনি আমি আগবাঢ়ি যাম বুলি মই ভাবিছোঁ।
আগবাঢ়ি যাওঁ হয় হয় মই আপোনাক যদি মই মানে আজৰি হওঁ তেতিয়া আপোনালৈ মই আকৌ সংযোগ কৰিম।
নিশ্চয় আপুনি মুলৈ
ফ্ৰিয়ে আছো মোৰ কোনো বেলেগ বিশেষ কাম নাই। মই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে এয়া বৰ্তমান সময়খিনি সম্পূৰ্ণকৈ অতিবাহিত দিছো। আজি এইটো ব্যৱসায় আপোনাৰ সামৰণি পেলাইহে ম কাইলৈৰ পৰা পৰৱৰ্তী পৰ্যায়ত বেলেগ কিছুমান কথা ভাবিম বেলেগ কিছুমান ব্যৱসায়ৰ কথা চিন্তা কৰিম বুলি মনতে মানে থান পাতিলো
হয় হয়। মানে সেইটোতো ময়ো ভাব বি আছোঁ।
বাকী আমি কৰবে বিশেষ ভ্ৰমণৰ বাবে ড্ৰগড়লৈ যাব ম
হেল্লৌ। হেল্লৌ।